হেলৌ!
হেলৌ!
অঁ শুনা পাইছা নাই? উমঁ শুনিছোঁ শুনিছোঁ তুমি শুনিছা নাই।
শুনিছাঁ নে?
উমঁ শুনিছোঁ শুনিছোঁ মোৰ মাত-
অঁ তোমাৰ চাউণ্ডটো কমকে আহিছো মই ইয়াত শুনা পোৱা নাই ভালকে।
অঁ এতিয়া শুনিঁছা নাই।
অঁ এতিয়া শুনিছোঁ শুনিছোঁ অঁ কি কৈ আছিলা?
অঁ এই তোমাৰ এনেই মোবাইল চাই আছিলোঁ অকণমান তুমি?
অঁ মই তোমাৰ সেই ভাত খাই অলপ বহি আছিলো।
অঁ অঁ অঁ বাকী খবৰ খাতি?
খবৰ খাতি আছো দিয়া ভালেই তোমীয়া।
অঁ মোৰো ভালে ভালে বাৰু দেই।
তুমি ভাত-
তাকে। ভাত মানে তোমাৰ সেই ভাত পানী খালো বাৰু দেই ভাত চাত খাই মেলি এতিয়া এনেই। ছচিয়েল মিডিয়াটোকে উলিয়াই মেলি অকণমান চাই আছিলো আৰু।
অঁ তুমি চচিয়েল মিডিয়া ইউজ কৰা ন।
অঁ ইউজ কৰো ইউজ কৰো।
অঁ মোক মই কওঁ তোমাৰ এই মাজে সময়ে। কিন্তু সদায় তোমাৰ বাকী তোমাৰ এনে- সময় নহয়েই যে কেতিয়াবা চাওঁ আৰু ইম্পৰ্টেণ্ট কিবা হেৰি হ'লে।
অঁ তাকে মই সেই তোমাৰ বেছিকে কি কৰো ইনফ্লুৱয়েঞঞ্চাৰ বিলাক যে এই তেওঁলোকৰ মানে ভিডিঅ' বিলাক বেছিকে চাওঁ।
অঁ অঁ মানে তোমাৰ অঁ ইনফ্লুএঞ্চাৰ ভিডিঅ' চোৱা ন। এটা অঁ এই তুমি এটা ৰিচেন্টলি নিউজ এটা পাইছা নাই বাৰু এই যে।
অঁ!
ক'ত হৈছিলে জানো কোনোবা এখন দেশত যে সেই প্ৰেমিক প্ৰেমিক। কা হলে যে কিবা টাৱাৰ এটা ওপৰত উঠি যে কিবা প্ৰেমৰ প্ৰস্তাৱ দিয়া সেইটো দেখিছিলা।
অঁ পাইছোঁ পাইছোঁ সেইটো দেখিছোঁ অঁ।
অঁ তাৰপিছত যে তেওঁলোকক কিবা তেওঁলোকেতো এইটো ৰাস্ততে দুখ কৰিছে ন আৰু এ-
দুখ কৰিছে আও এৰেষ্ট কৰিছিলে আকৌ এৰি দিলে নহয় এতিয়া।
অঁ অঁ আকৌ এৰি দিছে অঁ হ'লেও তেওঁলোকে অপৰাধ কৰিছে ন অঁ এতিয়া এতিয়া মানে মই তোমাৰ সেইনানি সেই নিউজটো ইমান গম নাপাওঁ। পাওঁ দি আছে ইনফ্লুৱেঞ্চাৰবিলাকে তাৰপিছতে- তাৰপিছত মানে তাতে ওপৰত ভিডিঅ' বনাইছে যে তেওঁলোকে এটা ৰেকৰ্ড কৰিছে প্ৰেমৰ- অভূতপূৰ্ব সেই ওপৰত তেওঁলোকে। এটা ৰেকৰ্ড কৰিছে এনেকুৱা কোনেওঁ কৰিব পৰা নাই হয়নে নহয় বাৰু। এতিয়া মানে এতিয়া মানে কি হয়। তোমাৰ ইনফ্লুৱেঞ্চাৰ যোনটো শব্দ আছে ইনফ্লুৱেঞ্চ কৰা আচলতে। সমাজখনক আচলতে এটা এটা বেলেগ ধৰণৰ গতি দিয়ে আচলতে ইনফ্লয়েঞ্চ যোনটো। শব্দ আছে হয়নে নহয় বাও। এতিয়া সেই ক্ষেত্ৰত আ মই ইনফ্লুৱেঞ্চাৰ আজিকালি বহুত দেখিছো সেইদিনাখনি এটা ৰিচেণ্টলি পষ্ট দিছোঁ। মানে এজন বিখ্যাত মানে তোমাৰ ইনফ্লয়েঞ্চাৰ বা আমি ব্লগা ব্লগাৰ বা ইনষ্টাগ্ৰামৰ ৰিলচ ক্ৰিয়েটৰ বুলি ক'ব পাওঁ আমি। মানে কি কৰিছে তেওঁ মানে ইণ্ডিয়াত ইণ্ডিয়াৰ পৰা চিফ্ট হৈছে বেলেগ কানট্ৰিলে।
উম।
ইয়াতে ইয়াতে তেওঁৰ এজন অনুৰাগী বা ফল্ল'ৱাৰ্চে কি কৰিছে তেখেত নামত মানে হাত কা কাটিছে তোমাৰ হাত কাটিছে মানে আৰু মানে তোমাৰ হাত কটিছে পিঠি তি কিবি লিখিছে, তেটো আঁকিছে এইবিলাক কৰিছে মানে। তেওঁক অ' তেওঁক মানে ইয়াত থাকিবলৈ অনুৰোধ জনাইছে, ইণ্ডিয়াত থাকিবলৈ অনুৰোধ জনাইছে।
অ'।
তেনে তেনেকুৱা ধৰণৰ মানে। এতিয়া মইটোতো দেখি অবাক, আচলতে মানুহে কেলে
সেইটো কথাটো যে তুমি যে কৈছা যে, তোমাৰ আচ আচলতে সেই সেই যে ল'ৰাটোৱে যে তোমাৰ এইটো হাতটো যে কাটিছে, নিজৰ হাতটো যে কাটিছে হয় নহয়, কেইলে কাটিছে ইনফ্লুৱয়েঞ্চাৰজনক ৰখাবলৈ হয়ে নহয়, এনে ধৰি লোৱা বেলেগ যাব বেলেগ দেশলৈ যাবলৈ ওলাইছে তেওঁক ৰখাবলৈ সেইটো হেৰি কৰিছে কিন্তু সি সেই ল'ৰাটোৱে তোমাৰ সেই বস্তুটো আচলতে শিকিলেনো ক'ৰ পৰা হয় নহয় বাৰু? সেইটোতো এটা প্ৰশ্ন এটা
উঠে, উঠে, আচলতে সেইবিলাক অনুসৰণ কৰে ন'
অ', অ', অ', সেইটোৱে মানে অনুসৰণ কৰে, মানে এতিয়া কাৰ পৰা অনুসৰণ কৰিছে বুলি ক'লে চাবলৈ গ'লে এতিয়া তোমাৰ বহুত ইনফ্লুৱেঞ্চাৰ দেখিছোঁ মই তোমাৰ মানে ধৰি লোৱা এনেকে হাত চাত কাটি পেলাইও সেইবিলাক ভিডিঅ' বনাই গম পাইছা নাই?
ভিডিঅ' বনোৱা এতিয়া মানে কি হৈছে এতিয়া মানে কি হৈছে তোমাৰ এই তেওঁলোক আচলতে এনেকুৱা ধৰণৰ আজিকালি ইনফ্লুৱেঞ্চৰ ওলাইছে যিসকলে কেৱল অকল ভাইৰেল হোৱাটো বিচাৰে মানে, ভাইৰেল হোৱাটো মানে তেওঁলোকৰ ভিউজ বেছি হওক, তেওঁলোকৰ লগত মানে ব্ৰেইন কন্টেক হওঁ, টকা কেইটামান ঘটিব পাওঁ, আচলতে কি প্ৰায়ভাগৰ মুটি আজিকালি তেনেকুৱা দেখা পোৱা গৈছে, নতুন নতুন ফিল্ডত যিসকল আহিছে, ত' সেই ক্ষেত্ৰত এতিয়া সেই ক্ষেত্ৰত তেওঁলোকে এই পপুলাৰিটিটো বিচাৰে, বা টি আৰ পিটো বিচাৰে।
হয় হয়।
অনুৰাগীসকল হয় আৰু আমাৰ অনুৰাগীসকল ইমান মানে তোমাৰ ন মানে ইনচেণ্ট যে তেওঁলোকে তেওঁলোকৰ জীৱনশৈলী সাধাৰণ এটা মোবাইলত দেখি থকা জীৱনশৈলীটোকে বিশ্বাস কৰি লৈ তেওঁলোকৰ আহ, তেওঁলোকৰ বাবে তেওঁলোকক লগ পাবৰ কাৰণে আৰু তেওঁলোকক দেখিছা ন' ইমান ধৰণৰ কা-কাণ্ড স মানে হেৰি কৰিছে।
তাকে দেখিছোঁ দেখিছোঁ।
গতিকে সেইখিনি কথাখিনি, অ' শুনিছানে? গতিকে মানে অ' গতিকে মানে কি হৈছে এতিয়া ইনফ্লয়েঞ্চাৰে এতিয়া আমাৰ যেনেকে গণ-গণতন্ত্ৰ চতুৰ্থ স্তম্ভত তোমাৰ আমাৰ এই ৰি পৰ্টাৰসকলৰ কথা কৈছোঁ, জাৰ্নেলিষ্টসকলৰ কথা কৈছোঁ, তেওঁলোকৰ যিটো গুৰুত্ব আছে আচলতে আজিকালি সময়ত ভাল ভাল ইনফ্লয়েঞ্চাৰবিলাকে সেইটো গুৰুত্ব পালন কৰিছে মই দেখিছ নাই বাৰু, এনেকুৱা ভিডিঅ' চোৱানে তেওঁলোকৰ ভিডিঅ'?
চাইছোঁ চাইছোঁ, তোমাৰ এতিয়া কি হয় গম পাইছা নাই? এতিয়া তোমাৰ সেই এতিয়াতো মই তোমাক কৈছোঁ এটা কথা যে তোমাৰ কিছুমান ল'ৰা ছোৱালীয়ে কি কৰিছে। তোমাৰ সেই কিছুমান ইনফ্লুৱেঞ্চক দেখি মানে সিহঁতে বেয়া পথ বিলাক বাছি লৈছে গম পাইছা নে নাই কাৰণ কিছুমান ইনফ্লয়েঞ্চাৰে তোমাৰ মানে কিছুমান বেয়া ভিডিঅ' আপলোড কৰে গম পাইছা নে নাই যিবিলাকৰ পৰা মানে কি হয়। এতিয়া সমাজখনৰ মানে তাৰ নেতিবাচক প্ৰভাৱ পৰে। গম পাইছা নে নাই আচলতে মোৰ মতে কি গম পাই নাই সেই ইনফ্লুয়েঞ্চাৰ বিলাকে আচলতে সেইবিলাক কথা চাব লাগে। গম পাইছা নে নাই অকণমান গুৰুত্ব দিব লাগে মানে সেইটো কথাটো কেলৈ ক'লোঁ এতিয়া যদি এটা ডাঙৰ ল'ৰা ছোৱালী হয়, হয় নহয় তেনেহ'লে তেওঁলোকৰ নিজৰ বুজিব পৰা ক্ষমতাটো থাকে। কিন্তু কি হয় তেওঁলোকৰ ভিডিঅ' বিলাকতো সৰু, সৰু ল'ৰা ছোৱালীও চাই হয় নহয় তেওঁ সৰু সৰু ল'ৰা ছোৱালীয়ে যেতিয়া সেই ভিডিঅ'বিলাক চাব। সৰু, সৰু ল'ৰা ছোৱালীবিলাক মানে খুব আকৰ্ষণ হয়, সেইবিলাক ভিডিওৰ প্ৰতি।
নিশ্চত ৰূপে, নিশ্চিত ৰূপে, নিশ্চিত ৰূপে।
গতিকে সেই যিবিলাক যদি বেয়া ভিডিঅ' পায় তেনেহ'লে সেই বেয়া ভিডিঅ'ৰ প্ৰতি তেওঁ। এই ল'ৰা ছোৱালী বিলাক আকৰ্ষিত হব গতিকে এ মানে ল'ৰা ছোৱালী বিলাকে কি কি কৰিব অ নিজৰ জীৱনটোত মানে বেয়া পথ এটা বাচি ল'ব।
বাচি বা-বাচি লব এতিয়া তোমাৰ কি হয় তেওঁলোকে যিসমূহ ট্ৰেণ্ড ফ'ল' কৰে। তেতিয়া কি হয় ডেইলি গোটেই লাই গোটেই লাইফষ্টাইলটোৱে তেনেকুৱা নিচিনা হৈ যায় আজিকালি। হয়নে নহয় এতিয়া, এতিয়া কি হয় কি-কিছুমান ইন এনেকুৱা, এনেকুৱা ব্ৰেণ্ডৰ বস্তু বা এনেকুৱা, এনেকুৱা বস্তু চাজেষ্ট কৰে। আজিকালি মানুহে যে তাৰ। সেইটো ব্যৱহাৰ কৰিলেনো কি হ'ব বা তাৰ পৰা কি সুফল বা কুফল পাম। সেইবোৰ ভাবি চিন্তি নোচোৱাকৈ সেই কৰে আজিকালি কিছুমান। ফুড ব্লগাৰ আছে তুমি দেখিছা নাই জানোঁ ডেইলি বিভিন্ন ডেইলি বিভিন্ন ধৰণৰ ৰেচিপি তোমাৰ ট্ৰাই কৰে।
হয়। আকৌ বেছিকে ফাষ্ট ফুড বিলাক কয় সেইটো চাবা
অ, অ ফাষ্ট ফুড বিলাক কৰা খাব তোমাৰ ষ্ট্ৰট ষ্ট্ৰিট ফাষ্ট ফুড বিলাক খাবগে ফুচকা খাব ম'ম' খাব। সেইখিনি কৰিবগে আকৌ। আকৌ তোমাৰ কি কৰে এনেকুৱা খাদ্য প্ৰস্তুত কৰি দিব নহয় তোমাৰ যে তিতাৰ লগত যদি টেঙা খাব নালাগে সিহঁতি তিতাৰ লগত টেঙাটোৱে বনাব।
অ, বনাব এই সেইটো, সেইটোৰ পৰা তোমাৰ সমাজতটো বেয়া প্ৰভাৱ পৰিছে গম পাইছা নে নাই? এতিয়া, এতিয়া মানে কি গম পাইছা নে নাই? অ। ফুড পয়জন হৈছে বেমাৰ হৈছে আৰু কি হয় সেই তেওঁলোকে যে সেই ভিডিঅ'বিলাক বনাই ইনফ্লুৱেশ্বাৰ সকলৰ কথা কৈছোঁ দেই। তেওঁলোকে যে সেই ভিডিঅ'বিলাক বনাই তোমাৰ ধৰি লোৱা ৰাস্তালৈ গ'ল। গৈ মেলি ফুচকা খালে তুমি কৈছা কথা ম'ম' খালে হয় নে নহয় চাওমিন খালে। কিন্তু সেই যে সেইখিনি যে খাইছে এতিয়াতো চাবলৈ গ'লে ফাষ্ট ফুডটো আমাৰ স্বাস্থ্যৰ কাৰণে কিমান বেয়া হয় নহয় বাৰু কিন্তু অ এতিয়া তোমাৰ কি হয় এই বহুত ল'ৰা ছোৱালীয়ে কি কৰে সৰু, সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি মেলি। একেবাৰে ডাঙৰ মানুহৰ লৈকে সেইবিলাক ভিডিঅ' বিলাক চাই, চাই মানে সিহঁতে কি কৰে ফাষ্ট ফুড বিলাক।
সিহঁতেও যায় অ হয়, হয়। এতিয়া, এতিয়া কি হয় সেই সেইজন ব্লগাৰ যোৰলৈকে আহিব বা যতে যি খাব তেওঁলোকে তাত তাতে খাবলে যাবলে মন কৰিব সেইবোৰ বস্তুৱে খাবলৈ লয় কাৰণ আমি যাক আমি যাক বেছি চাই থাকো বা অনুসৰণ কৰো তেওঁলোকৰ স্বভাৱ চৰিত্ৰ আমাৰ মাজত প্ৰকাশ পাই যায় গম পাইছা
প্ৰকাশ পায় প্ৰকাশ পায় সেইটো হয় বাৰু
ঠিকে ঠিকে কিন্তু এতিয়া আম খেতি সেইখিনিতো তুমি ক'লা যে ডেইলি লাইফষ্টাইলৰ ওপৰত আমাৰ কেনেধৰণ প্ৰভাৱ পৰে নেতিবাচক খিনি কেনেকে পৰে এতিয়া মই ইনফ্লুৱেনচাৰ পজিটিভ দিশ টো কবলৈ ওলাইছো তেওঁলোকে যদি আচলতে অ তেওঁলোকে যদি আচলতে সেই কাৰ্যখিনি ভালদৰে কৰে চতুৰ্থ স্তম্ভৰ গোটেই পাচুত্ৰ আজিকালি যিটো কৰি চতুৰ্থস্তম্ভ হয় আৰু ৰিপৰ্টাৰ বিলাকে যোনটো কৈ আছে তাতকে ভাল কাম কৰি আছে তেওঁ
অ ভাল ভাল কাম কৰিছে হয় নিশ্চয় মই পাইছো মানে তেনেকুৱা ভিডিঅ' পাইছো বহুত উম
এতিয়া অসমত অসমৰ তোমাৰ এনেকুৱা বহু কেইজন আছে যি কেইজনে উম দুখীয়া দৰিদ্ৰ মানুহৰ গৈ গৈ সহায় কৰিছে কাৰোবাৰ কিবা সমস্যা অ সমস্যা হলে তাৰ তেওঁৰ কাষত থিয় দিছে হয়নে নহয় বা অ অন্যায়ৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে মাত দিছে
হয়
বা আমাৰ এইখিনি সংস্কৃতিৰ ক্ষেত্ৰত বিকাশ কৰিছে বা সংস্কৃতি ধৰি ৰখা ক্ষেত্ৰত এতিয়া কিছুমান এনেকুৱা এনেকুৱা ইনফ্লুৱেঞ্চাৰ আছে যিসকলে ডেইলি তোমাৰ এনেকুৱা ধৰণৰ আধ্যাত্ মিক বস্তুসমূহ আধ্যাত্মিক ৰিলচসমূহ কণ্টেণ্টসমূহ হেৰি কৰে যাৰ ফলত এটা সমাজত ডিজিটেল এটা নতুন বিপ্লৱৰ উত্থান হৈছে এইখিনি কথা কৈছো তেওঁলো তেওঁলোকে আচলতে এটা সমাজৰ ৰিভলিউচন বা চচিয়েল মিডিয়াৰ ৰিভলিউচন আনিব পাৰিলো যেনেকে নতুন ট্ৰেড আনে ট্ৰেণ্ড আনে যেনে বিভিন্ন বস্তু এনেকে ৰিভলিচন আনিব পাৰে হয় নে নহয় এতিয়া এতিয়া এতিয়া চাবা আমাৰ আমাৰ যিস অকল অনুৰাগী আছে অনুৰাগীসকলে যিসকলক আইডেল পাতে সেই আইডেল সকলে আজি আজি আমাৰ সমস্যাক লৈ কিমান তেওঁলোক মানে চিন্তা কৰে আমাৰ কথা কিমান চিন্তা কৰে এইটো যদি চাবলৈ যোৱা আজি চাবা ভাৰতবৰ্ষ এতিয়া এনেকুৱা ধৰণৰ আমাৰ ধৰা ডাঙৰ ডাঙৰ আইডিয়েল আছে বিৰাট কোহলি আৰম্ভ কৰি এম এছ ধনি তেওঁলোকৰ ফ্ৰেণ্ড বা ফলাৰ কিমান আছে হয় নে নহয় এতিয়া তেওঁলোকে আমাৰ বৰ্তমান দেশৰ অৱস্থাটো দেখি আছে যে সদায় নিত পেপাৰ ফাদিল হোৱাৰ পৰা ধৰি ইমান খিনি কেচ ঘটি থাকে বা ঘটনা ঘটি থাকে শিক্ষা ব্যৱস্থাতে হওক স্বাস্থ্য ব্যৱস্থাতে হওক কিন্তু তেওঁলোকে মই কিন্তু আজিলেকে দেখা অনুসৰি তেওঁলোকে আজিলেকে এটা পোষ্টতো তেওঁলোকে এই গোটেই সমস্যা কথা কিন্তু অৱগত কৰিব বিচৰা নাই আৰু তেওঁলোকে কেতিয়াও সেই বস্তুটো চৰকাৰক অনুৰোধ কৰা কিন্তু মই আজিলেকে দেখা নাই তুমি কি ভাবা এই ক্ষেত্ৰত
অ', আচলতে সেইটো অনুৰোধ কৰা নাই বহুতে মই দেখিছো বাৰু সেইটো অনুৰোধ কৰা নাই কিন্তু আচলতে সেইটো হেৰি কৰি কৰিব লাগে গম পাইছা নাই এতিয়া
হয় হয় আ আকৌ হয় হয়
এ তুম তুমি এতিয়া তুমি এতিয়া কৈছা যে তোমাৰ তুমি এতিয়া ভাল দিশ কেইটামান কৈছা বাৰু দেই আৰু এতিয়া তোমাৰ এতিয়া মানে তোমাৰ যিখিনি ল'ৰা ছোৱালী উঠি আহিছে মানে ধৰি লোৱা নৱপ্ৰজন্ম এ কি হৈছে মানুহ বিলাকে নৱপ্ৰজন্ম বুলিয়ে নহয় মানে তোমাৰ এতিয়া মানুহ বিলাকে কি হৈছে এক্সাৰচাইজ নকৰে আজিকালি হয় নহয় কিন্তু তাৰ মানে আৰু এটা তোমাৰ ভাল দিশ আছে ইনফ্লুৱেঞ্চাৰসকলৰ মানে সিহঁতে তোমাৰ চাবাচোন ফিটনেছ ফিটনেছৰ লগত জড়িত কিছুমান ভিডিঅ' বনায় গম পাইছাানাই স অ', তাৰ তাৰ পৰা কিন্তু আমাৰ লাভ হৈছে কিন্তু দেই সেইটো কথা মই একদম ডাঠি ক'ব পাৰিম আৰু মানে কি হয় তোমাৰ মু মটিভেশ্যনটো বহুত মজাকে দিয়ে মানে গম পাইছ নাই বহুত ধুনিয়াকে দিয়ে
অ', নিশ্চিত ৰূপে নিশ্চিত ৰূপে
ইমান ইমানেই ধুনীয়া মটিভেশ্যন দিয়ে যে তুমি সেই এক্সাৰচাইজ কৰিবলে বা তোমাৰ নিজৰ লাইফষ্টাইলটো চেঞ্জ কৰিবলে তুমি আগ্ৰহী হৈ যোৱা গম পাইছা নাই তোমাৰ মানে পুৰা অ', পুৰা মাইণ্ড চছেটটো চেঞ্জ কৰি দিয়ে গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে অ', আমাৰ ইনফ্লুৱেঞ্চাৰ সকলে বহুত সহায় কৰিছে আমাক
সহায় কৰি হয় মই কৈছোয়ে যে তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে আমাৰ চতুৰ্থ অৰ্থস্তম্ভতকৈও গুৰুত্বপূৰ্ণ ভূমিকা আছে কিন্তু তেওঁলোকে স সি এই কাম খিনি যদি এটা প্ৰক্ৰিয়াৰ মাজেৰে কৰে বা আদৰ্শ যদি এক উচ্চ উচ্চ আদৰ্শৰ হৈ যদি কৰে তেনেহলে সমাজত পৰিৱৰ্তন ঘটাব পাৰিব বা ইতিবাচক সেইয়ৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট কাম আছে গমপাইছা নাই হয় এতিয়া এতিয়া এতিয়া এতিয়া তোমাৰ কি হয় কিছুমানে এনেকুৱা ধৰণৰ ব্ৰেণ্ড প্ৰমোচনো কৰি দিয়ে ধৰা তোমাৰ কিছুমানে ৰাগীয়াল জাতীয় বস্তু কৰি দিয়ে কিছুমানে এনেকুৱা ধৰণৰ কাম কেমিকেল বা কেমিকেল যুক্ত বস্তু কৰি দিয়ে যোনটো তেওঁলোকে আজিলৈকে ইউজে কৰা নাই কিন্তু তেওঁলোকে কয় এডছত কৈ দিব যে তেওঁলোকে একদম বঢ়ি